কে।
খালো এনে।
হা। হেল্ল'।
দিপ হেল্ল' শুনি পাইচে নে নাই।
খ্ৰীসষ্টাপ। এতিয়া শুনি পাইছ ল।
এতিয়া শুনি পাইছে ন।
কি কৰিছ? অ ডেউটিত আছোঁ।
আছোঁ এই গাহৰি। হয় হয় আনিলোঁ যে অ বহুত মানুহ। তাৰ পিছে নেকি।
বহুত পেচেণ্ট আৰু নতুনো আহি আছে আহি আছে অ।
অ আৰু তাৰপাছত কলডিলৰ লগত ভাজিম বুলি। কলডিল আনিলো আৰু। ঔটেঙাৰ লগত কে কিছুমান।
উম।
কিবা কৰি এক কেজি আনিলোঁ গাহৰি।
উম এক কেজি কিমান।
এক কেজি চাৰিশ এক কেজি নহয় তিনিশ পঞ্চাশৰ আনিলোঁ। এক কেজি চাৰিশ বোলে তিনিশ পঞ্চাশ হল আনিলো এক কেজিও নহয় আৰু অকমান কম।
উম ঠিক আছে ইহঁতে আছে ন।
আছে আছে ওলাই যাম বুলি কৈছিলে কিন্তু গৰম যে সেইকাৰণে নগ'ল।
উম ইমান গৰমত কেনেকে যাবনো ন।
তাকে বৰ নোজাই ভাল। ওলাই গ'লে বহুত কষ্টহে হ'ব।
কষ্ট ৰুমত থাকাই ভাল শান্তি আজি আহোতে ইমান। গৰম।
এ ৰ'দ বহুত যোৱাকালিৰ পৰা বহুত বেছি দিছে ন ৰ'দত।
উম। এই বহুত গৰম কালিৰ পৰা মই মানে বেছি অনুভৱ কৰিছোঁ গৰমটো নহ'লে।
অ'।
কালি ৰাতি শুবই পৰাই নাই মই, ৰাতি তিনটা বজাত ৰাতিপুৱা তিনটা বজাত উঠ উঠি মেলি বহি আছোহি শুৱ নোৱাৰি।
হে', মোৰ তাত আহি যাবি এনেকে হ'লে প্ৰব্লেম হ'লে মোৰ ইমান ঠাণ্ড হেৰি গৰম নহয় ঠাণ্ডা।
তাতে শুৱ লাগিব যেন পাইছো যিহে গৰম ইয়াত।
অ' আহি যাবি, এনেই শুব নোৱাৰিলে হেৰি বহি থকাতকে দুজনী শুৱ পাৰি নহয়?
অ' পাৰি বাৰু, আৰু মানে মোৰ গৰম কিয় বেছি হৈছে এই মেট্ৰেছৰ পৰা বেছি গৰম হৈছে।
উম, উম আকৌ ভাত চব্জিটো বনা। খিৰিকী বা চব যে বনোৱা জেগা মানে খিৰিকী এইফালে আছেগে যে? এক চাইডত বনোৱা, অ'।
সে আগতে থাকা ৰুমটো যে বেয়া ৰুম
উম।
সেইটো চাফা কৰি তাতে বনাম বুলি ভাবিছো, যি হে গৰম ইয়াত।
আকৌ আগৰ নিচিনা একেই হবগৈ দে ধূলি নহব।
ধূলি মানে অকল তাত নাখাওঁ আৰু অকল বনামহে?
বনাওতে বনাওতে ধূলি নহ'ব?
কাটোতে?
তাকে কি বা কৰো চাওচোন তেনেকৈ ভাবিছো মাল এই। আমাৰ ৱাল মেট আৰু মই ভাবি আছিলো, তাতে বনাও নেকি বুলি।
উম।
মত গৰম হয় বোলে?
উম, উম, উম।
পেচেণ্ট বহুত আছে, আহিছে গৈছে আকৌ আহিছে গৈছে এনেকুৱা।
মৰিছে ও। পেচেণ্ট কেইটাৰ কণ্ডিশ্যন। বিজি বহুত, চান্দে নিচিনা লগা নাই আৰু আজি।
অ'। চাহ খালা নে নাই? কি কৰি আছিলা হা'?
হব দেৰিকেই, এতিয়া আছো এনেই।
অ' বেলেগ আৰু, গৰমত আইচক্ৰীম ভালে হৈছে।
উম এ অকলেও খাওঁতেহে গৰমে লাগে
উম, সেইটো হয় বাৰু। ডিউটিত ভালেই এ চি আছে যে। ডিউটিত